ক, ক, এই ভাতকেইটা ভাত নহলে আহিছ তই।
কিহেৰে বনাইছা?
কিহেৰে বনাও নাজানো ভাতকেইটা সিজাই আছোঁ। আহি এই আছে।
আহি আছে, আহি আছে, মাংস আনিব চাগে।
বহা আমনি লাগিল।
খানা, খানা আৰু কৈছো খানা, খানা
তাকেহে তই নমাতয়ে আৰু।
ইছ
ত, ঐ
তোৰ সময়ে নাই দেখোন।
তই হেৰি নহয় বোলে উম, তই তোৰ ঘৰত থাকিব। গলে বোলে মই মাংস আনিবলৈ ডেৰ কিলোমিটাৰ খোজকাঢ়ি যাব লাগে।
আজি এতিয়া নালাম নাহ এতিয়া। নাহা না, মই আনি খুৱাম অকলে গৈ।
এতিয়া তই মোক, তই মোক এতিয়া কলে নহ'ব নহয়ই এতিয়াই যাম। মোৰ মনত হবলে অথনিতে ক'ব লাগে আবেলিতে।
তাই এনে অহা জনী তাই বোলো তিও কাইলৈ আহিবি।
কাইলে কি বাৰ?
কাইলৈ মঙ্গলবাৰ।
কাইলে মঙ্গলবাৰ, কাইলে কে'লে মাতিছ?
কাইলৈ অকলে থাকিম কাইলৈ আহিবি।
অ, কাইলৈ অকলে থাকিবি নেকি, কাইলৈ? কাইলে যাব
নোৱাৰো হা।
তাকে সুধিব লাগিব ঘৰৰ ৰাইজক।
উম।
ৰাইজে সুধি, মেলিহে যাব কব পাই।
ত‌ই এতিয়া
এতিয়া কাৰেন, চাৰেণ নাই।
আবেলিৰপা কাৰেন্টটো কাটি থৈছে, কেলে জানো, বৰষুণ নাই একো, নাই কাৰেন্টটো নাই।
কাৰেন্ট, চাৰেন নাই, এনে পেটটো পেলাই। শুই আছো, বাৰন এই বাৰাণ্ডাতহে আহিছে। তালতে বহি আছিলো। তাৰ পিছতে আকৌ সেই এ, কাৰেন্ট, চাৰেন চব মাহত ভেট ভাত বানাবলৈ ভিন্ ও, আহিল আছে, যে বাও আছে, ভিনদেউ আছে। ভাত বনাবলৈ ভিতৰত সোমালে ময়ো আহিলো, পিছে এয়া এতিয়া চুফাৰটনে পৰি আছো আৰু কিনো কৰিম।
বিজুলি মাৰি আছে।
কিমান বিজুলী মাৰাইছে অ'।
তোৰ বায়েৰৰ কি হ'ল ফোন লগা হ'ল যে?
বা, নোৱাৰা হ'ল আকৌ।
সেইটো কাৰণে ফুন কৰিব নোৱাৰে।
অ, ব'ল আকৌ।
অ, মই বোলো এই নোৱাৰ হ'ল।
অ, মোৰহে এইদিনতে হ'ব লাগে, জানো কি হয়, কেতিয়াবা লাগে পাহৰিয়ে থাকিলো মই।
মই আজি চাৰিদিন ব
মই পাহৰিয়ে থাকিলো।
চাৰ্জিং লাইততো তিপিক তাপাক কৰি আছে, কাৰন্টটো নাই।
মোৰ প্ৰায় আচাৰ বনাবলৈ ইমান মন গৈছে, কিন্তু বস্তু নাই বস্তু। নহ ন নহৰু আৰু জলকীয়া আচাৰ বনাবলে মন গৈছে।
আনিল‌ বনা।
তাকে মালটোও লাগি মালটোও লাগিব নহয় আকৌ মালটো।
পায়ে আচ দেখোন।
পইচা পাতি লাগিব নহয় পইচা পাতি। সচাকে মোক ক'তনো গ'ল কিনো গ'লো মোৰ পাতটাই নাপাওঁ, মই কম ছহেজাৰ মান আছে নেকি।
মোৰ এটকাও খৰচ হোৱা নাই আকৌ দেই, অ কালি পাঁচশ টকা এটা হ'ল।
বা আৰু কেইটকা জমা আছে? কেইটকা জমা আছে? কেইটকা জমা আছে?
আৰু এটা উলিওৱা নাই বাৰু দেই এইবাৰ।
অ,
তাকে হে মনু মনু কতনো খৰজ গ'ল বুলো, মই নিজে ভাবি নাপাওঁ ক
কাপোৰ কিন কাপোৰ কিনো, উধাই-মুধাই কাপোৰ কিন।
কম।
ভাত কিহেৰে বনাই আছে?
ভাত হেৰি মাংস।
কি মাংস
ব্ৰইলাৰ আমি দুখীয়া মানুহ ব্ৰইলাৰ হে খাব পাৰওঁ।
আমি ধনী যোন গাহৰি খাওঁ।
তাকে তহৰে ধনিয় গাহৰি খাওঁ।
উম, আহিবি কাল ম ফাৰ
খাটাং।
কটাানছ নাইিবি।
অ, ' চাগে নে?
ত আগৰ আহিল।
হেৰি নহয় দে বোলে উ কাৰেণ্টটো কেলে ইমান নাই মানে তহঁতৰ ঘৰ পৰাাহে ওচৰ তহঁতৰ ঘৰ ওচ ওৰাহে ওচৰ গ
নে আহিলে মানুহতৰ মোবাইলতো থকাাহেতেনষ্টেটাছ পালোহেতেন। এতিয়া ন প আকৌ
কেেল কাৰে ন বুলি সুধিয়ে তহঁতৰ ঘৰ পৰাহে ওচৰত। আমাৰ ঘৰৰ পৰা ওচৰৰ নহয় নহয়।
ই্তৰা পালো হেতেন এতিয়া মানুহটোো মোবাইলতটো নাই।
মানুহটোো মোবাইলতো অ মানুহ তৰ মোবাইলটোতহে ষ্টেটাচ আহ নি সে দকনত মানুহকেইটা
সেইটোতহে নাম্বাৰ আছে।
অ, ' অ, 'তেনেকুৱা কথা মানে
এনেকুৱাই কৰিবা।
তাকেহে সেইটো বোলে বতৰটোৱে কিনো কৈছে দিনত যদি এ এতিয়া সিমান পাইছে ফতাহ মাৰিছে দিন যদি অকমান মাৰিলেহেঁতেন ন এই ইয়াৰ যদি আধাৰো মাৰিলেহেতেন।
দিনত মাৰিলা ভাল লাগে। ৰাতি মাৰিলে ভয় ভ
উম,
ভা ভাত বায় বনাইছে নে মায়।
ভাত মায়ে বনাইছে নে বায়ে বনাইছে মানে
ন গানো বুলি ক।
মায়ে বনাইছে মায়েও বনাইছে দুইজনে লাগি আছে মানে দুইজনে দুইজনে লাগি আছে দুইজনে সহযোগিতাত বনিছে আজিৰ আমাৰ ঘৰত যিটো ভাতৰ আয়োজন হৈছে সেই আয়োজনত আমাৰ ভিন সি চামিল আছে বাইদেউ চামিল আছে। আৰু মোৰ মাদাৰ চামিল আছে সকলোৱে একগোট হৈ একত্ৰিত ভাৱে এসাঁজ ভাত বনাইছে। গম পালা সমস্ত একত্ৰে এসাঁজ ভাত বনাইছে মোক খুৱাম বুলি মোক খুৱাম বুলি। ঘৰত মই গালি খাই খাই মই ঘৰত গালি খাই খাই তেতেৰা বনি গৈছো যে মই কাম নকৰো কাম নকৰো কাম নকৰোঁ।
অ, 'অথনি মোকোত মাৰে কৈছে তাক কাম ন
অকল মই সকলোতে অকল মই যে কাম নকৰো। এই লখিমপুৰ জিলাই গম পাই গৈছে। যে মই আছো এজনী ছোৱালী যিজনী ছোৱালীয়ে মই কাম নকৰোঁ।
উম,
মই বলিয়া হৈ যাাম আৰু দেই মই অকল কাম নকৰো নকৰো নকৰ নকৰো নকৰো নকৰোেই আ, ' ত তে নকে ক মই বৰলি পাগলি হৈছো মই কাম নকৰো নকৰো শুনি শুনি
কাক কাৰেণ্টোক মই এতিয়া কেনেকে আহ্বান কৰিম কোৱা তুমি
তুমি এতিয়া আন্ধাৰে মুন্ধাৰে আছা নে
আন্ধাৰ- মুন্ধাৰে মানে এই বাল্বৰ যে চাৰ্জিং দুটা দু টা জ্বলি আছে এক আমাৰ টিপিক টাপাক নাই হোৱা বাৰু আমাৰ এটা পোহৰ আধাটো আছে এটা পোহৰ অকমান ফুলকেই আছে এটা পোহৰ একেবাৰে দিম লাইটটোৰ নিচিনাকে আছে। আগতে যে মানুহবোৰৰ ঘৰত খুব ডিম লাইট থাকে ন মোৰ মনত আছে।
আগতে চাকি দিনতে ভাল আছিল
চাকি মোৰ আগতে ঘটনা এটা শুন আকৌ মোৰ কি হয় আগতে যে কয় যে বেয়স ছাঁ লে চাই থাকিলে তাৰ পৰা বাঘ ওলাই আহে বুলি আমাক ভয় -চয় নোখোৱাই জানো তাৰ পিছত ম আৰু আগতে পঢ়িম অ তাৰপিছত এই বেৰলে চাই থাকিব নাপায় বুলি নকয় জানো মাহঁতে তাৰপিছত মোৰ পঢ়ি- মেলি হোৱাৰ পিছত আমাৰ ডাঙৰবিচনাখনতে পঢ়ো তেতিয়া মই পিছে মোৰ পঢ়ি-মেলি হোৱাৰ পিছত মই ও জান নে নাই গাঁৰুটো লৈ তললে মুখ কৰি শুই থাকো মোৰ ভয় লাগে বেৰলৈ চাবলৈ মানে
কালিও মই তেনেকে শুই আছো বেডশ্বীট বেডশ্বিটখন ল'লো আৰু নমস্কাৰ দি বিজুলী ঢেৰকনি মাৰিছে আৰু মই তেনেকে শুই আছো
তেনেকে এ শুই থাকিলি আৰু নমস্কাৰ দি সেৱা কৰিয়ে শুই থাকিলি আৰু
অ তু টোপনিও যোৱা নাই উপায়ো নাই গৰমো উঠিছে গৰমত কাপোৰ খন পেলাবও নোৱাৰো ওপৰলে চালহে বিজুলী মাৰি আছে ভয় লাগে
অহ
অ
তাৰ পাছত তেনেকে শুই থাকিলি আৰু
তেনেকে আছো তাৰ পিছত টোপনি গলগে আৰু দেৰিকে এ আপ আছে আকাশ আকাশখনৰে কিবা এটা গৈছে শুনিছনে
অ', এই ঢেৰেকনি মৰিছে ঢেৰেকনি চিৰিপ চাৰপ। চিৰিপ চাৰাপ মাৰি আছে পুৰা।
উম, ভাতটো অকল মাংসই নে আৰু কিবা আছে?
মাংসই আৰুনো কি থাকিব। মাছও ধৰিছিলে। মাছো ধৰিছিলে মাছ মাছ।
উম, পালে নাই?
কি মাছ ধৰিছিলে মানে বৰশীটো পাইছিলে ডাঙৰ মাছ এটা পালে তাৰ পিছত আৰু কাৱৈ মাছ পালে পুঠি মাছ পালে।
উম।
সেইকেইটা বস্তু পালে।
কাইলৈ বোকা দিব নে নাই?
কাইলৈ বোকা নাই, কালিলে বোকা নাই কাইলৈ বা হঁত যাবগে বা হঁত।
অ', ৰখাই থ' অ'।
কাইলৈৰ পৰাহে মোৰ ধুনটো নোকাৰিব।
কাম কৰা কাম নকৰা আৰু তোমাৰ।
মোৰ ধুন কাইলৈৰ পৰাহে নোকালিব কৈ আছে আজি মাদাৰে। ফিলডলে ভৰিতো কালি গৈছো আকৌ আজি সোমবাৰ যে গাটো বৰকে কেলেং মেলেং লাগি থাকে স আজি নগ'লো এতিয়া। ৰাতিপুৱা যাবলৈ ফোনটো চুইচট ৰাতিপুৱা নগ'লো ফোনটো চুইচ অফ কৰি শুই থাকিলো। গাইত্ৰীয়ে ফোন কৰিলে তাইও নাহিলে হেনো। মইয়ো নগ'লো। সেই ফোনটো চুইচ অফ কৰি শুই থাকিলো মই। সেই ধেৰেকণি বিজুলী ধে মাৰ তাই এইবাৰ তাই বি-বি খব এৰি দিলে পঢ়িবলৈ।
আৰু হায়াৰ চেকেণ্ডেৰি লৈকে পঢ়িলে।
ফাৰ্ষ্ট চেমলৈকে পঢ়িছিলে।
কেলে এৰিলে?
হা?
কেলে এৰিলে?
কি?
কেলে এৰিলে বোলো?
কেলে এৰিলে ৰিজন-ৰিজন নেহি পতা মোজে।
আহ।
কিয় এৰিলে সেইবোৰ নাজানো।
ক'ত পঢ়িছিল?
শংকৰদেৱত পঢ়িছিলে।
অ', মই উঠনি কিবা কথা এটা পাতি আছিলো নহয় আধা পতা আছিল কি কথা?
অ', আধা পতা যে হৈছিলে মোৰ কথাটো মন মোৰ অ', অ', এই তেহঁতৰ যে সেই চিনাকি কথাটোক লৈ পেলাই। তাই তাই তোক চিনি পায়। তাই মোক কৈছে কিবা আমাৰ মাহীহঁতক তাই আকো কেনেকে চিনি পায়। আমাৰ মাহীহঁতে তাইক আকৌ কেনেকে চিনি পায় তেনেকে বুলি কৈছে মানে। তেতিয়া তোক মানে তাই মানে সেই শিমলুগুৰি ফালৰ বুলি পঢ়িছিলে হেনো।
আহ।
তেতিয়া মই কৈছো যে তাই ঘৰ শিমলুফালে নহয় আমাৰ ঘৰ আগফালৰ ঘৰহে। তাৰ পিছত তাই কৈছে সেই মই বোলো অ' তো আক। আকৌ আমাৰ ঘৰ আগফালৰ ঘৰহে।
মাহীয়েক জনী বিয়া হ'লনে নাই হোৱা?
এ নাজানো মই ইমান ডিটেইলছত নাই সুধা মানে। কালি দৌৰিবলৈ যায় হে গৈ পেলাই হে ফিল্ডত পোৱা ফিল্ডত পোৱাগে পিছত হে
অ'।
উম। তাৰপিছতে হেৰি নহয় কোলে উম, তাই তেনেকে কৈছে আকৌ তাৰিছত তই ঘৰলে আহি পিনে
যাম চাগে হ'ব দে, বা। তত ফোন কৰি সেই মানুহজনে ফোন মাৰি আছে মভও
অ', অ', হ'ব তোৰ ভাব হ'বা।